হেল্ল'।
হেল্ল' কি কৰি আছা তুমি।
এনেই আৰু মোবাইলটো হাতত লৈ কিবা কিবি চাই আছো। তুমি।
ময়ো মোবাইলটো চলাই আছিলো বাকী তোমাৰ খবৰ ভালনে।
অঁ আছো খবৰ পাতি বাৰু ভালে তোমাৰ সে খবৰ নাই ইমান দিন হ'ল।
নাই নাই এই দুৰ্গা পূজাৰ কাৰণে ঘৰলে আহিছো যে
আহ
মানে তোমাৰ ব্যস্ত হৈ গৈছিলো এ কাপোৰ কানি কিনা মেলা ধোৱা তাৰ পিছত আ হেৰি ঘৰৰ চব মানুহকে মানে আহ কাপোৰ উপহাৰ দিয়া। তাৰপিছত চবৰ পৰা প্ৰণাম চনাম লোৱা। সেইকাৰণে মানে বহুত মানে ব্যস্ত হৈ গৈছিলো যে সেইকাৰণে ফোনটো তোমাক কৰিবলৈ পাৰা নাই বাকী তোমাৰ দুৰ্গা পূজাৰ প্ৰস্তুতি কেনেকৈ চলি আছে
মোৰো ভালে বাৰু কাপোৰ কানি কিনিলো এয়া ঘৰৰ চবেই মানে কাপোৰ কানি কিনিলে বাৰু
অ বাহ দুূৰ্গা পুজা মোৰ আটাইতকৈ প্ৰিয় উৎসৱ জানানে তুমি বহুত ভাল লাগে নতুন কাপোৰ কানি পাও চ ঘৰৰ চবৰ লগ লগত লগ কৰিব পাৰো একেলগে বহি চবে আমি খাবলে পাৰো তাৰ পিছত ঘৰৰ আহ সকলো লগত ওলাই গৈ ফুৰিব পাৰো বিৰাট ভাল লাগে তোমাৰ ভাল লাগে নে দূৰ্গা পুজা
মোৰো বহুত ভাল লাগে দূৰ্গা পূজাৰ দিন কেইটা মানে ঘৰত অহাই নহয় ব মন্দিৰতে থাকা যায় ধৰা মন্দিৰত কিবা আহ তোমাৰ পূজা পালি আহে তেনেকে ধৰা অনুষ্ঠানো হয় আৰু পূজা কৰিয়ও ভাল লাগে ধৰা তেনেকে আৰু মিঠাই চিঠাই খাব পোৱা যায়তো সেইকাৰণে মানে বাহিৰত তে থকা যায় আৰু পূজাৰ কে
তাকেতো আমিও একদম জানানে, আধা কেজিকে জিলাপি আৰু আমিটি কিনি লৈ আহিছো । বিৰাট ভাল লাগে এই । সন্ধিয়া বহি পেলাই চাহৰ লগত অকমান জিলাপি, আমিতি খোৱাৰ পিছত আহ পূজা চাবলৈ ওলাই এ গৈ পেলাই তাৰ পিছত ৰাতি বাহিৰতে আহ খানা খাই আহি পেলাই বিৰাট ভাল লাগে ৰাতি এটা, দুটা বজালৈকে ফুৰিবলে আঁহ বেলেগ বেলেগ পেণ্ডেল চাবলে বহুত মানুহক লগো পোৱা যায় দিয়াচোন আৰু বহুত ভিৰো থাকে মানে একদম মানে পুৰা হাল্লা হয় মানে একদম দূৰ্গা পূজাটো আহিলে হয় নে?
অ' তাকেই আৰু এই দুৰ্গা পূজা আৰু এটা কাৰণত ভাল পাওঁ, সেইখিনি সময়ত শৰৎ ঋতুৰ সময়ত তোমাৰ শেৱালি ফুলটো যে শুলে। সেইটোৰ গোন্ধটো বহুত ভাল পাওঁ মানে ত' সেইটো কাৰণেও তোমাৰ দুৰ্গা পূজাত ভাল লাগে আৰু এনেও ভাল লাগে পূজাতো কেইবাদিনো চলেতো অলপমান আনন্দ বেছিকে কৰিব পাৰি।সেইকাৰণেও তোমাৰ ভাল লাগে
মোৰো বিৰাট ভাল লাগে জানানে এই সময়ত মানে সকলোতে এক আনন্দ, মই পৰিৱেশ থাকে । চব বস্তুতে মানে বহুত আনন্দ আনন্দ-উৎসৱৰ নিচিনা মানে বহুত মানে ভাল লাগি থাকে মনটো তাৰপিছত এনে তুমি দুৰ্গা পূজা আমাৰ তিনিদিন হয়, তুমি তিনিদিনেই ফুৰিবলে ওলোৱা নে?
অ', -অ' মই তিনি প্ৰথম দিনৰ পৰাই মানে মই বহুত মানে উৎসাহ হৈ থাকে আগৰ পৰাই এতিয়াতো কাপোৰ-চাপোৰ কিনিলোয়ে ধৰা তোমাৰ পূজালৈ টাইম সময় আছে। এতিয়াও ত' প্ৰথম দিনাৰ পৰাই মানে ফুৰিব যাও বস্তুবোৰ মানে চাই ভাল লাগে। এনে তুমি যোৱানে?
অ' মইয়ো মই প্ৰথম দিনাৰ পৰাই যাও বাৰু মই একদম মানে ৰাতিপুৱাই উঠি পেলাই গা, পা ধুই পেলাই কিবা খানা চানা খাই পেলাই মই ওলাই যাও ৰাতিপুৱাই। ৰাতিপুৱাতো আমাৰ ওচৰৰ পেণ্ডেল য'ত থাকে তাকে তাতে গৈ বহু অকমান পূজাতো চাওঁ । তাৰ পিছত আহি যাও । অহাৰ পিছত মানে গোটেই দিনতটো ঘৰত থকা পিছত আকৌ ৰাতি ওলাই যাও মাহঁতৰ লগত আৰু উম অকল মাত্ৰ মাহঁতৰ লগতে নহয়, দূৰ্গা পূজাত যে চবৰ লগত ওলাইে একদম ফূৰ্তি হয়। কাৰণ ৰাস্তাতটো সকলো লগ পোৱাই যায় । ঘৰৰ ওচৰৰ মানুহকেইটা চব পেণ্ডেলতে বহি থাকে বিৰাট ভাল লাগে মানে প্ৰথম দিনৰ প্ৰায় মানে বিৰাট ভাল লাগে ।
মোৰো বহুত ভাল লাগে ধৰা অ' পৰিয়ালৰ লগতো ধৰা ৰাতিকে পেণ্ডেল চাবলৈ যোৱা হয় বেলেগ বেলেগ পেণ্ডেল চাব যাওঁ তাৰ পিছত তাতে ধৰা দিনত যদি অ' ফ্ৰেণ্ড কেইটা থাকে সিহঁতৰ লগত । যাব পাৰি দিনত তেনেকে আৰু ফুৰা হয় দিনত দিনটো আহ পৰিয়ালৰ লগতো যোৱা হয় তোমাৰ ফ্ৰেণ্ডবোৰৰ লগতো যোৱা হয়, আৰু আমাৰ ওচৰতে মানে মন্দিৰ এটা আছে দূৰ্গা মন্দিৰ ত তাতেতো থকা যায়ে আৰু।
অ, ঠিকে কৈছা তুমি তাৰপিছত তোমাৰ এনে এই দুৰ্গা পূজাত যে এটা আহ বহুত ধুনীয়া মানে উম হেৰি হয় এটা নাচ দিয়ে যে ছোৱালী মানুহবোৰে।
অ অ।
অ, তুমি সেইটো এনে চাবলে ভাল পোৱানে?
অ, মই চাবলৈ বহুত ভাল পাওঁ আমাৰ মানে সেইটো হ'লে মানে তাতে মন্দিৰত থাকিমেই আৰু চাই কেনে আগৰ পৰাই ভাল লাগে আৰু শংখ বজাই যে সেইটোও মই বহুত বেছি ভাল পাওঁ দূৰ্গা পুজাত তাৰ পিছত তোমাৰ বহুত ভাল লাগে। মানে ওজা পালি তোমাৰ ওজা কৰে ইয়াতে মন্দিৰত তোমাৰ তাৰপিছত আয়তীয়ে তোমাৰ নাম গায় চৰি আয়তী নহয় আইতাবোৰে তোমাৰ এ দূৰ্গা পূজাত।
অ, তোমাৰ কথাটো মই বুজিছো। তুমি কি ক'ব বিচাৰিছা মই তোমাৰ কথাটো ভালদৰে বুজিছো বাৰু। তুমি ঠিকে কৈছা। আৰু তাৰ পিছত তোমাৰ এনে দূৰ্গা পূজাৰ সময়ত আটাইতকৈ ভাল লগা কথাটো কি হয়নো?
মোৰ ভাল লগা কথাটো হ'ল যে তোমাৰ মানে নানা ধৰণৰ আহ আহাৰ বা খাদ্য তোমাৰ গ্ৰহণ কৰিব পাৰো তেতিয়া আৰু বেলেগ বেলেগ ধৰা জেলেপি হওক খুৰমা হওক একে নিমকি ভুজিয়া এইবোৰ পাওঁ তাৰ পিছত। তোমাৰ মন্দিৰত যি টো যে খিচিৰি বনাই সেইটো টো বনাই বহুত টেষ্টি লাগে সেইকাৰণেও মানে দুৰ্গা পুজাত ভাল লাগে আৰু আৰু ফুৰিবওঁ যাব পাৰো দিনত দিনটো বন্ধু বৰ্গৰ সৈতেও যাব পাৰো তোমাৰ আৰু পৰিয়ালৰ লগতো পাৰো যাওঁৱে সেইকাৰণে মানে সেই তিনি চাৰি দিন আৰু যথেষ্ট ভাল লাগে
তুমি ঠিকে কৈছা অ মই সেইটোৱে ক'ব লৈছিলো বাৰু অ মানে তুমি ঠিকে কৈছা এই খিচিৰিটো যে দিয়ে যে মানে মই তিনিদিন যে ওলাই যাও তিনিদিন মানে মই বেলেগ বেলেগ পেণ্ডেলৰ পৰা গৈ পেলাই মানে খিচিৰিটো খামে আৰু চাবা দুৰ্গা পূজাৰ দিনাখন যে চব খিচিৰি খাবলে ভাল লাগে। মানে চব সকলো খিনি খিচিৰি অঁ আৰু এই ভোকটোও মানে এনেকুৱা লাগে যে চব জেগাত মানে গ'লে যে মানে খাবলে মন যায়ে ইমান ধুনীয়া এটা গোন্ধ ওলাই থাকে। তাৰ পিছত খিচিৰি আৰু পায়স টো একেলগে দিয়ে মানে বিৰাট ভাল লাগে মোৰ দূৰ্গা পুজাৰ মানে আটাইতকৈ ভাল লগা বস্তুতটো হল নতুন কাপোৰ পিন্ধি পেলাই ফুৰিব যোৱাটো ফটো লোৱাটো মানে বিৰাট ভাল লাগে সেই তিন দিনৰ দিনাত তিনটা নতুন কাপোৰ পিন্ধি পেলাই ওলাই যোৱা আৰু মানে একদম ধুনীয়াকে মানে খাজি কাজি একদম ধুনীয়াকে ওলাই যোৱা মানে একদম চবেই আৰু চবে সাজি কাজি থাকে চব বেলেগৰ কাপোৰ কেইটা চাইও ভাল লাগে। কোনে কি কিনিছে। সেইবোৰ বস্তু মানে বিৰাট ভাল লাগে আৰু বহুত আকৰ্ষণীয় হয় দুৰ্গা পূজাৰ মুহূৰ্তত টো কাৰণ- কোনো ঘৰত বহি নাথাকে। অঁ চবে নতুন কাপোৰ। কাপোৰ পিন্ধে একদম জাক জমক হৈ পেলাই ওলাই আহে ধুনীয়া লাগে চাবলৈ দূৰৰ পৰাই মানে একদম জিলিকি থাকে মানুহবোৰ সেই বস্তুটো মোৰ আটাইতকৈ কৈ বেছি প্ৰিয় কাৰণ আহ কিছুমান মানুহ যোনবোৰ চাগে বাহিৰত ওলাবলে বেয়াও পায় সেইবোৰ মানুহো চাগে দূৰ্গা পূজাৰ সেই তিনদিনৰ ভিতৰত এদিন হলেও চাগে নতুন নতুন কাপোৰ এটা পিন্ধি ওলাই আহে অঁ সেইবোৰ বস্তু মানে বহুত ভাল লাগে মোৰ
আৰু যে তোমাৰ আহ গধূলিকে যে আহ আৰতি হয় তেতিয়া যে ঢোল বোৰ বজাই ঢোল তাল আৰু শংস যে একেলগে বজাই সেই দৃশ্যটো চাই মানে বহুত মানে মনোমোহা একদম মানে ভাল লাগি যায়। সেই দৃশ্যটো আৰু কাণখনেও শুনি কিনে ভাল পায় চকুৰে দেখি কিনেও ভাল পায় স মানে একদম মানে সেইটো মানে দূৰ্গা পূজাতে হব আৰু তোমাৰ তাৰ পিছত এইপিনে তোমাৰ আহ মন্দিৰবোৰত ধৰা আহ ৰাজহুৱা মন্দিৰবোৰত সাংস্কৃতিক অনুষ্ঠান বোৰো হয় তেতিয়া সেইবোৰ চাবলৈও মানে ভাল লাগে সন্ধিয়া বা ৰাতিৰ সময়ত হয় যে সেইবোৰ চাই কিনেও মানে ভাল লাগে দৰ্গা দুৰ্গামন্দিৰবোৰত।।
অ তুমি ঠিকে কৈছা মোৰো সেইবিলাক বিৰাট লাগে অ পিছে অ এনে তুমি তিনদিনে ফুৰিব যোৱানে?
অ-অ মই তিনিদিনে ফুৰিব যাওঁ ৷
অ আৰু এনে সদায় তুমি মানে তিনিদিনে নতুন কাপোৰ পিন্ধি ওলোৱা চাগে ন?
অ মানে তিনিদিনে মানে নতুন কাপোৰ পিন্ধা নহয় দুই তিনি দুইযোৰ মান কিনা হয় ধৰা আৰু আগৰ বছৰৰ ধৰা কিছুমান থাকেতো মানে অকল পূজাতহে পিন্ধা যায় সেইটো ইমান মানে পুৰণা হৈ নাযায় আৰু তেনেকে মানে অ ৰিপিট হয় আৰু আকৌ মানে পিন্ধা যায় আৰু তেনেকে ৷ মানে তিনিযোৰ কাপোৰ ধৰা পূজাৰ সময়ত কিনাটো অসম্ভৱ তেতিয়া অ বজাৰবোৰত বহুত দাম হৈ যায় ৷ কাপোৰ বোৰৰ ৷
ঠিকে কৈছা তুমি নাই ময়ো সেইটোয়ে ভাবো তোমাৰ নিচিনাই মই তুমি যি কৈছা আৰু কাপোৰ ৰিপিট কৰাটো একো লাজৰ কথা নহয় হয়নে? কাপোৰটো যিমান দিনলৈকে বেয়া হৈ নাযায় ইমান দিনলৈকে পিন্ধিবই পাৰি ৷ আহ! আৰু তাৰ পিছত? তুমি এনে অ ব্যঞ্জন খোৱা নে দূৰ্গা পূজাৰ কেইদিন বাহিৰত?
অ বাহিৰত যদি ধৰা ফুৰিব গলো তেতিয়া হ'লে তাতে নানা ধৰণৰ ব্যঞ্জন মই খাওঁ আৰু ধৰা বাহিৰত যি যি পাওঁ আৰু তাকে মানে খাওঁ এনে তুমি বাৰু ফুৰিব গলে খোৱা নে নাই?
মইও খাও মানে মই এনে মিঠা ইমান ভাল নোপাওঁ কিন্তু দূৰ্গা পুজাৰ কেইদিন মানে মই একদম মিঠা বস্তু চব খাম মানে আহ জিলেপি কোৱা আমেটি কোৱা তাৰপিছত পেৰা কোৱা মানে যিমান মানে বস্ত বস্তু আছে এফালৰ পৰা মই খাই যাম এনে মই ব্যঞ্জন ইমান ভাল নাপাওঁ কিন্তু দূৰ্গা পূজাৰ সেই - সেই চমকটোৱে এটা বেলেগ সেই দূৰ্গা পূজাৰ সেই তিন দিনটো কেনেকে যে গুচি যায় ইমান মানে হাই হুলচ স্থুলৰ মাজত ইমান মানুহৰ লগ গত পৰিয়ালৰ লগত যে কেনেকে দিনবোৰ গুচি যায় কবই নোৱাৰি মানে গমেই পোৱা নাযায় ৷ আৰু পৰিয়াল মানুহ ৰিয়ালৰ মানুহ একেলগে বহিলে এই ব্যঞ্জনটো খোৱা হয় তেতিয়া মানে খুবেই বেছি ভাল লাগে আৰু সেই ব্যঞ্জনটো ৷
উম আৰু মোৰ এইয়া দুৰ্গা পূজাৰ যিটো শেষৰ দিনাখন বিসৰ্জন যে হয় তেতিয়া কিন্তু বহুত দুখ লাগ ৷ মানে তিনি চাৰি দিন দেৱী মাক ৰহা হয়তো এনে এটা মানে অভ্যাস হৈ যায় মা থকা তাৰ পিছত আকৌ বিসৰ্জনৰ দিনাখন যেতিয়া লৈ যাই তেতিয়া মানে দুখ লাগে বহুত ৷
নাই দুখটো মোৰো লাগে বাৰু! কিন্তু সেই তিনি দিনটো যিমান ফূৰ্তি হয় সেই ফূৰ্তিটোতো কৰিবলৈ আকৌ এবছৰ মান আমি ৰখোৱে দিয়াচোন ৷ সেইয়াই আৰু দুৰ্গা পূজা উম বিসৰ্জনটো হবই ৷ অ ভাল লাগিল তোমাৰ লগত দূৰ্গা পূজাৰ কথা পাতি পেলাই আহিবাচোন আমাৰ ঘৰলে দুৰ্গা পূজাত ৷
দিয়া যাম দিয়া উম মোৰো ভাল লাগিল ৷
অ ঠিক আছে দিয়া ৷
ইয়াতে